হেল্লো'
অ কি কৰি আছা
হেল্লো' আছোৱা এনে তুমি
অ কি কৰি আছা
অ এনে আছো
মই আছো ৰবা এনে বহি আছো মই বহি আছো এনে ৰবা কি কৰিম আৰু, উম চাহ এ টাহ খালা?
চাহ খালো, তুমি খালা?
চাহ নহয় ৰবা, এই মেগী খালো মেগী আন কাৰণে ভোক লাগিছিল দিনত মানে, আমাৰ সোনকালে ভাত খোৱা যায় ন দিনত এটা দুটাত ভাত খোৱাই যায় সেইকাৰণে পিছবেলালৈকে আৰু ভোক লাগে উম, সেই বাকী উম, কম্পিউটাৰ ক্লাছৰ পৰা আহিলা তুমি
বাকী, বৰষুণ দিবৰ নিচিনা লাগি
উম, উম,
কম্পিউটাৰৰ পাছেতো আহিলো ত তাতে গৈছিলো তাৰে পৰা আহো কম্পিউটাৰৰ বাহিৰে মোৰ কি আছে এতিয়া এই গৰম নতন বন্ধু এটাক কবিতাতে লৈ গৈছে তাৰ বেয়া কৈ ভাল
উম বৰ লাগে দেই আৰু দিনটো ঘৰত থাকে দি সেই কাৰণ কম্পিউটাৰৰ তেতিকে দিনটোৰ টাইমতো যায় আৰু
উ, সেইটোয়ে মই আৰু চিভিল ডিভেসৰ অফিচত গৈছিলো
অ',
তাৰে পিছত যোৱা মানে, কি তাতেতো এতিয়া মই কৰি চলি আছোন ভলেণ্টিয়াৰ হিচাপত পাৰেন্টো ভালেই পিালকে ট্ৰেইং ব থাকিব লাগিব দেচোন
উম, ৰাতিপা জল্দি উঠা, টেইনিঙত যোৱা তাৰ পাছ তেতিয়া সেনেকে কৰি থাকিলে ভাল হ'ব দিয়াচোন ৰা ৰানিঙত যোৱা
উম, মইয়ো ৰাতিপুৱা উঠিম বুলি ভাবোৱেই আজ কি হৈছে এনা পাঁচটা বজাত উঠি ৰানিং কৰিম বুলি ৰাতি ভাবি ভাবি থ থৈ দিছো মই এলাৰ্মো দি থৈ দিছো, যে পাঁচটা বজাত মই উঠিম তাৰ পিছত এলাৰ্মটো এতিয়া বাজিল বাজাৰ পিছত মই কি কৰিছো এলাৰ্মটো বন্ধ কৰি কিনে শুই আছো
উম, সেই
মোৰ সেনেকুৱাই হয়, যদি মোক লগত কোনোবা যদি এটা যদি যায় ধৰি লোৱা একদিন বা দুইদিন বেছি নহ তিদিন বা চাৰিদিন মোৰ লগত গ'লে হ'ল তাৰ পিছত, মই নিজে অকৰালে যাব পাৰিম ফ্ কেইদিন পাছ অভায়াস তটোৰ কাৰণে মোৰ লগত যাব গ'লে হ'ল মোৰ নবব ক'লে মানেয়া অভ্যাস কৰিব নোৱাৰো মই জানো আৰু মই যদি এলাৰ্ম দি থৈ দিও, মই সদায় অফ কৰি কিনে শু লগত যদি কোনবা থাকে তেতিয়াহ'লে মইতো ফোন কৰি কয় যে যাওঁ বুলি
মই যাব পাৰিম কিন্তু
উম, সেইটো
অ', সকলোৱে মই থাকিলোে সহ কৰি কিনি পোৱা যায় মোৰ
অ', ইতোন সিমান টাইমমান নুঠোৱেই মই সদায় চাই দছো তো চাৰে দহটা এঘাৰটা উম
হেল্ল'।
বাকী ভাত অ' বাকী ভাত চাত কেতিয়া খাবা? বনায়া
ভাত বনোৱা নাই, দেৰি আছে অলপমান আমাৰ কাৰণে আঠ নটা মানতহে যায় বনাবৰ কাৰণে।
উম, আমাৰো আমাৰ মায়ে মানে ডিউটিত যায় ন ডিউটিৰ পৰা আহি কেনে ভাত বনাই দেৰি হয় আৰু।
উম।
এ, বাকী তুমি বনোৱা নে মায়ে বনাই?
এনেতো মায়ে বনাই। আজি আ-আজি বনাইছিলো আৰু মই।
অ' আচ্ছা।
মই কেতিয়াবাহে বনাওঁ। তোমালোকৰ চাগে, মায়ে -মায়ে মানে আন্টিহঁতে চাগে কেতিয়াবা বনায়। আমাৰ মই কেতিয়াবা
উম। মাই ডিউটিত সেই কাৰণে আৰু ময়ে বনাব লাগে আৰু বেছিভাগ। কলেজ থাকিলে বাৰু নবনাওঁ দিয়াচোন। একোৱে ন কলেজ থাকিলে কামেই নকৰোঁ ঘৰত। নাথাকিলে আৰু কৰিব লাগে আৰু। উম। সেয়েতো। বাকী কৰ'বাত যোৱাৰ প্লেন -চেন বনিছা নেকি?
অ'হ। যোৱাৰ প্লেন নাই।
উম। বন্ধ দিছে ক'বাত যাব পাৰা। ঘৰে, গাঁৱতো যাব পাৰা যোৱা যদি।
যাবতো পাৰি, কিন্তু ইচ্ছাই নাযায়চোন কিবা। গৰমৰ কাৰণে ইচ্ছা নাযায় নেকিয়ে? কিয়ে ইচ্ছা নাযায়, মই মানে কি এ। মোৰ মনটোয়ে কি বিচাৰি আছে, মই নিজে ধৰিব পৰা নাই। ক'বাত য বয়ক। যাবইতো মন যাই আছে। কিন্তু ক'ত যাম মই, সেইটো মই নিজে ধৰিব পৰা নাই।
উম। ক'বাত যাব লাগিলে, কাপোৰ নাথাকে। কিবা নাথাকে। সেইকাৰণে মোৰো যাব মন নাযায়। মোৰ সেইটোৱে মেইন কাৰণ।
মইতো সেইটোৱে। মোৰ কাপোৰ- কাপোৰতো মোৰ নায়েই। ক'ব কাৰণে মানে আছে, কিন্তু যাব, যোৱাত টাইমত মই কাপোৰ ক'ত গুচি যায়, মই নিজে ধৰিব নোৱাৰো। মই নোহোৱা হৈ যায় কাপোৰ -চাপোৰ।
উম, সেয়েটো।
এ, ময়ো ভাবিছো। ৰবা, হেৰি কি কয় -গাঁৱৰ পৰাই আহো বুলি। কিনো কৰি থাকিম ইয়াতে।
উম।
উম। কিনো আৰু দ'আ- দৌৰ মাৰিলে পোৱা যায়। কালি আহিছোহে মই। দিনটো থাকি আহিলো। মৰ্ণিং গলো, তাৰপিছত দিনটো থাকি কেনে ইভেনিং আহিলো।
উম।
সেয়েটো পাপাৰ গাওঁতে যাব লাগিব আৰু। নগাওঁতে।
যাবা। যাবা।
উম। তাতে যাই কেনে ভাবিছো, মৃত্যুঞ্জয় মন্দিৰ যাওঁ। এনেকে অলপ ঘূৰো আৰু।
ঞ্জয় মন সেইটো ময়ো বুলি যোৱা নাই। চব তো কিমান দিন গৈ আহিল।
বহুতে গৈছে। উম। ময়ো যাই পোৱা নাই। এইবাৰ ফাছ যাম।
অ' গৈছে। বহুতে গল।
হেল্ল'। উম। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। বনাইছা নেকিএ? কি বনালো এ? কেনম পালি। আৰে দছ টকা -দছ টকা এটা আছে, সেইটোৱে মেগি আনিম হা। কৰচোন এইটো লাগি আছে। কাজিয়া লাগি আছে বুলে কিবা, কাৰ লগত? কাৰলগত এ বোলে ক, ক, কথা নালোলে তুমি লাগিছ তোক ল কিবা ইমান ধুনীয়া হলৈ উঠিব লাগে সৰ্কে ফোন কৰিছে। আ, কি কৰি আছে। কাই নেকি গম নাপায় একো গম নাপায়। তাই মিউট কৰি না শুনি আছে। নাই শুনা আনত থৈ আছো। তই কিয় শুনা নাই, তাই একো কিয় কোৱা নাই। সেইবিলাকৰ মে মই চাই দিছিলো সেইবিলাক উম।